হেল্ল'।
অহ কওঁক।
কি কৰি আছা।
মই এই বিচনাতে পঢ়ি আছিলোঁ ভৰিতো বিষাই আছে অলপ।
ভৰি ভাল হোৱাই নাই?
ভৰি ভাল হোৱাই নাই কিবা একদম জলকীয়া পুৰা দি পুৰি আছে।
অ' তাৰপৰা এক্সৰে ৰিপৰ্ট কাইলৈহে দিব।
দিৱ।
যাবা নেকি?
কাইলৈ কলেজ যাম মানে ইণ্টাৰ্ণচিপৰ আমাৰ এক্সাম আছে কাইলৈ। তাতে এক্সাম দিম বুলি ৰিপৰ্টটো লৈ আহিম আৰু।
অ' নাইন পথে কৈছিলা।
নাইবোৰ মানে আদৰ্শত কৰিছিলো।
অ' অ'।
কৰি থৈ আহিলে এতিয়া কি হয় ভগা নাই বুলি কৈছে বাৰু অলপমান ৰেষ্ট ল'ব কৈছে। ওখোৱাটো জমা নাই নহ।
কালি ভাতে সেকিলা নে নাই মই সেকিবলৈ কৈছিলো নহয়।
কালি ভাতে সেকিবলৈ নহ'লে বতৰ কেলে গুচি যোৱা নাই কাৰেন।
উ ও।
আকৌ আলহীও আহিছিলে যে ভাত খাবৰ কাৰণে সেইকাৰণে সেইবোৰ কৈ থাকিম। কাৰেণ্ট চাৰেন্ত নাই ইমান বৰষুণ ৰাম। কালিৰ নিচিনা হোৱা ইমান সন্ধিয়া লগা সন্ধিয় লগাৰ পৰা অলপ ঘেং ঘেং গৈছে। আমি বাৰু লগ দুই বুজিব নাই।
মা তোমালোকৰ সেইফালৰ পৰা আহালৈ আহালৈ বতৰ আহিলেই দেখোন। ভাত বন ভাতকেইটা নমাইছো হে দাল দালভাত। কুন্দুলুলিয়ে আলুগুতিয়ে ভাজিলোঁ তাৰপৰা দালি অকণমান আছিলে বোলো সেয়াই খাওঁনে একছত হ'ব আৰু বনাব নালাগে। তাৰপাৰা তেনেকে বুলি কোৱা দেখি ভালে পালো। অ' বতৰটো যেনেকে। মোৰ বহুত ভয় লাগে ঘেং ঘাং কৰিলে গম পোৱা নে।
মই আজিকালি ঢেৰেকণি বিজুলী মাৰিলে মানে মোৰ ঘৰত বহুত ভয় লগে।
মোৰ ভয় লাগিলে খুৰা শুই আছিলে গৈ পেলাই লাডু খাই খোৱা। খুৰা শুই আছ বিচনাতে লাডু খাই ল'ৰাই মই দুইটা গৈ আৰু লাডু খাই ৰখি আছোঁ গে। ঘৰ ওচৰতে দেখি কিমান ভয় লাগিছে আওঁ।
দাঙৰকে মেছেজ ভাত খালো ভাত খাই মেলি ভাত ভাত খাই অই বিচনাখনত পৰি দিছোঁ, কি বিষাইছে ভৰি দুটা এনেকা পুৰিছে বিহ জলকীয়া লাগিলে মানে মানুহৰ গাত যেনেকে পোৱনীয়ে উঠি থাকে। গোটেই ভৰিটো একদম ৰাতিপুৱা - ৰাতিপুৱাই একদম ভৰিতো গোটেই জ্বৰ ধান চান গৰম হৈ গৈছে নহয়।
অ' তোমাৰ শিৰ ওপাওপই হৈ আছে চাগে গম পোৱা নে?
সোনকালে ভাল হলে হ'ল ভাত পানি খালা নে আপোনালোকে
ভাত কিটা খালোঁ। তুমি খালা নাই?
মই ভাত খালোঁ, খালোঁ। কিহে খালে? অ' আপোনালোকে ভাত কিহে খালে?
মই কলডিল ভাজিলো, তাৰপিছতে দালি বনালো।
অ' অ' অ' অ' বতৰ দেখিছে নাই আকৌ এই আমাক ফালে বেয়া হৈ আহিলে আমি ৰাতি মাংস অকমান আছিলে তাপিছত আকৌ ভতেলা আলুগুটি দাংগুটি ভাজিলে মায়ে সেয়া
অঁ অঁ।
ৰ, কেনেকুৱা?
আমাৰ ফালে বতৰটো কলা মলা হৈ আহিছে। বৰষুণ বাৰ এতিয়ালৈকে নাই পোৱা।
আমাৰ অকনমান চিলি - চিলি চালচালকে পৰিছিলে তাৰপিছত এয়া নাই পৰা ব এতিয়া কল মোলা কৰি বতাহ খামেই। বতাহো মাৰি আছে মানে বতাহ কি আছে যে ন বতাহে উৰাই নিয়ে নহয় আকৌ আহি অকমান ৰ'দ দিলেহে আকৌ আহি
পানী উঠাই যে বৰষুণ আকৌ দিব
বাৰু এতিয়া বৰষুণ দিয়ে যি কৰে কৰি থাকক বয়েপ পিছলে খৰ মাৰি নিদিলেগে হ'ল আৰু মানুহ প
ৰুব আক, ৰুব সময়লৈ খৰ মাৰিবগে।
অ' হেই তেতিয়ালৈ খৰ নামাইলেগে হ'ল আও।
তাকে।
খোৱা মাৰিলেহে ডাঙৰ কথা হ'বগে।
তাৰপৰা মাহঁতে কি কৰি আছে?
মাহতে, মা আছে মা কিবা কৰি আছে নেকি কাম বন। ল'ৰা ঠিকে আছে?
বাবা ঘৰতে আছ নে কৰবালৈ গ'ল অহ। মই তাঁত বৈ আছিলোঁ, তাপা মই বোলো হেই তোমালে মনত পৰিলে বোলো ফোন এটা লগাওচোন।
অ' কি লগাইছে।
চাদৰ লগাইছিলো।
অ, অ, অ' তাত বৈ আছে নে নে এই জোতিহে লগাইছে।
এই জুতি নহয়। মই তাত লগাই থাকো নহয়, বৈ থাকো বেচি থাকো। এতিয়া এয়া বাৰিষালৈ লগাই লৈছো আৰু মাটি ৰুমগে তাতো বম। দুইটা হব আৰু
এই জুতি কটাৰ পিছত কি লগাব।
এইজুতি কটাৰ পিছত জানো কি লগাও আকৌ চাদৰকে লগাম নেকি।
অ'।
চাদৰে আহি আছে। অৰ্ডাৰটো ৰিহা, ৰিহা, ৰিহা।
অ' ৰিহা, ৰিহা। আধি, আধিনে নে বেচিব।
দিম দিয়া।
অ, অ' এ আধিতকে বেচিলেহে লাভ হয়।
বেচিলে লাভ হয় সেইকাৰণে বেছিম মানে।
হেৰি হয় সমানে সমানেই যায় মানে আধি হলে বেয়া আহে আধি হলে কষ্টতো নাপায়ে। অকল সুতা গিডালহে পায় হয় নাই তাৰ বাহিৰে কি পাইনো।
কি পায় একো নাপায়।
পায় কিন্তু বেচিলে মানে লাভটো হয় আৰু।
বেছিলে লাভটো হয় আৰু আধি, আধি পাই পেলাই যদি তুমি সেইকেইটা কাপ
আচলতে আধি কোনে অ' সেইটোৱে আচলতে আধি কোনে বয় জানে যাৰ নেকি সি সুতা আনি পেলাই কিনি সুতাই। কিনি আনি পেলাই ববলে অশা অ' সেইটোয়ে পইচা নাথাকে। সেইটোয়ে এতিয়া আপোনাৰ ইমান তেনেকুৱা নহয় নহয় গতিকতে কি দৰকাৰ আজি দিব ববলে। হেৰিকেও বৈ পেলাই বেচি উম, বৈ মেলি বেচাই ভাল। আধি আধি এনে টাইম লষ্ট।
টাইমটোও লচ আৰু সমানে - সমানে লৈ গুচিয়ে যায়।
সমানে লৈ গুচিয়ে যায়। সূতা কেইডাল হে অকল দিয়ে একো আপোনাৰ বেছি কষ্ট হয়। বোৱা-মেলা কষ্টটো এনেই যায় সময়টো, উম। অকল সুতা কেইডাল লাগে পালে কি লাভ হ'ব? আৰু নিজৰকেইখন নিজেই বৈ মেলিহে ৰাখিব লাগে। কি লাভ ভাল একো লাভ নাই।
তাকে আধি বোলে মানে হেৰি নিজৰকেইখন পিছত বৈ আগৰখিনি বৈ পেলাই দি দিব লাগে। তেতিয়া লাভ হয় নিজৰখিনি ষ্টাইল কৰি থাকিবলৈ পাৰি আৰু। কিন্তু হেৰী আকৌ সুতাই নাতিব বুলি। সুতাই নাটিব বুলি গোটেই জুতিটো ওলাই লোৱাৰ পিছতহে তোমাক দিব পৰা হয়। উম, এতিয়া এখনৰ পোন্ধৰশ টকা পালে বেচি দিম, চাদৰ। গেহাক চেহাক লগাবা, যদি হেৰি কৰা।
তিয়া- এতিয়া বোৱাকে চাদৰ নে- নে আকৌ এই বব অ' - অ' - অ' নুনি - নুনি - নুনি
থাকিব নহয়, সেইখনকে বেচি দিম মই পইচা। পইছ- পিছত আকৌ লগাম লাগিলে।
এযোৰ হ'ল নহয় নুনী।
অ' এযোৰ হ'ল নেকি?
নুনী এযোৰ হ'ল।
আপুনি ঢেই বৈ আছে মানে।
অ' বৈয়ে আছোঁ আকৌ।
অ' সেইকাৰণে আকৌ, বেচো - বেচো কৰি আছে। মই ভাবিছোঁ বোৱা হব কেলে বেচো - বেচো কৈ আছে।
হঁ - হঁ - হঁ, থৈনো কি কৰিবা, বেছি দিয়াই ভাল। নিজলে ৰাখি পেলাই। মই মানে প্ৰত্যেক যুতিতে নিলজ- নিজলে এযোৰহে ৰাখোঁ।
অ'।
হেল্ল অ' নিজলে এযোৰহে ৰাখোঁ তাৰপৰা এনে অ' এযোৰ এযোৰ ৰাখোঁ তাৰপৰা এইখিনি বেচি দিও।
অ' ৰাখি যাব পাই। বাৰীত পাচলি সাৰ মা আ
মায়ে কিবা তাত লগাইছে নে?
গামোচা এযুতি লগাই থৈছে।
বাৰীত পাচলি
গামোচা কেইখন লগাইছিলে? বাৰীত পাচলি এ হেৰি হৈছে জিকা-জিকা দুজোপা মান হৈছে, ভাত কেৰেলা এজোপা হৈছে।
অ, উম। আমাৰহে একো নাই অলপ বাৰিখন ল' যে। অ', - অ' আমাৰ সেই বাৰীখন দ' যে।
উম, পানী হয় নেকি বাৰিত?
হেৰি তিয়হ আছিলে, দাংবদি কেইজোপা মান আছিলে।
অ, মই দাংবদি দুডাল, তিনডালকে লাগি আছে মানুহ দুটাহে এ ভাজি জি ভাজি হয় আৰু।
অ', - অ', -অ, ' এ তেনেকে লাগি থাকিলেও তেওঁ।
খাবলৈ হয় আৰু।
অহ খাবলে হয় আও এইবাৰ যে ৰঙালাও একেবাৰে নাই।
অ' ৰঙলাও আমাৰো নাই নহয় গমপোৱা নে ৰঙালাও এজো
এইবাৰ একেবাৰে ৰঙালাওহে খাবলে নাই পোৱা এইবাৰ তাক তাকে দেতাক কালি নে পৰসী কৈছো মই এবাৰ ৰঙালাও বজাৰ পৰাহে কিনি আনিব লাগিব।
আমাক খুৰাই কৈছে ৰঙালাও এটা এবাৰ বজ বজাৰলে গলে খামো ৰঙলাও এবাক দেখিয়ে পোৱা নাই বোলে খায়ে পোৱা নাই কেনেকুৱা সঁচাকে অ' নিজৰ বাৰীত নহ'লে খাবলৈ নোপোৱা।
উম, নাপায় নাপায়। অ' ৰঙালাও এইবাৰ একেবাৰে নাই।
নিজৰ বাৰীত হ'লে ভাল খাবলৈ পায়।
তাকে নিজৰ বাৰীত নাথাকিলে এইবোৰ বস্তু কাৰ পৰানো আশা কৰিব।
উম। তাৰপা ভাইটিয়ে পঢ়ি আছে নে ক'বালে গ'ল?
হেল্ল'
অ, ভাইটিয়ে ভাইটিয়ে পঢ়ি আছে, নে কেনিবা গ'ল।
ভাইটি হেৰি খেলমূহুত লৈ গৈছে। সিঁহতে কিবা ক্লাছ কৰে বোলে অ'।
উম, এই মিউজিক লৈছে নহয়।
লৈছে। বৰষুণ এটা বৰ, বতৰ এতিয়া বৰষুণে দিব নেকি?
বতৰটো কোলা মোলা হৈ আহিছে আকৌ দেই আমাৰ এইফালো মাছ ওলাইছেনে তোমাৰলোকৰ সেইফালে?
হেৰি, উম, চেপা পাতিলে পায় আৰু এটা দুটা।
এনেই নোলায়।
চেপাই বৰষুণ বেছিকে দিলে পানী হ'লে মানে চেপা পাতিলে পায় আও।
অঁ অ।
এনেই তেনেকে মাছ ফিচাৰীত দি থোৱা আছে ধৰি খোৱা নাই, দিছেহে আও আৰু আগৰ আছে এনেই কেইটামান এটা দুটামান। এ বা হঁত আহ আহোঁতেনে এবাৰ বৰশী পাতি ধৰিছিলে তেতিয়াই পাইছিলে আও এতিয়া নাই ধৰা বা আহি আছে আজি বাৰ গাটো বেয়া।
জ্বৰ হেনো? কোৱা শুনিছো।
অ, এ হেৰি পথা লোৱা আহিব এই পথাৰত বেছিকে লাগি দিলে যে।
কষ্ট জানো কম কৰিলে তাই সিদিনা, মই ফোন কৰিছিলো নে। এবিঘা মাটি একেদিনাখনে ৰুই এডায় কৰি দিলে বোলে।
সেইটোৱে।
কিটোৰ কাৰণে ইমান কষ্ট কৰি লাহে-লাহে ৰুলেও হয় উম বিহু হত ন কক কঠিয়া তুলিছে মা যে
ট্ৰেইনত আহি আছে। মোক মায়ে তাকে আনিবলৈ যাবলৈ কৈছে। মই ভৰিটো পৰা কেনেকে আনিম বাৰ দুটা সিহঁত দুট ডাবুল টিপাই লব পৰা নাই। মই ভৰিটো খোজে কাঢ়িব পৰা নাই। স্কুটিখন টিপা ধৰি মই কেনেকে আনিম বাও মই সিহঁতক
কোনোবা এটাকে পঠিয়াই দিবা স্কুটিখন দি।
তাকেটোন কাক পঠিয়াই দিম? কোনোবাতোন থাকিব লাগিব।
এতিয়া কেনেকে আহিবা তেনেহলে?
জানো এতিয়া কি হয়! মই মানে মোৰ ভৰিটো ওখহি আছে। মই এনেনো কেলে নাযাম বাও
তাই এই চলাব জান- তাই চলাব জানে নে নাই?
তাই নাজানে আৰু মই অকলে চলাই যোৱা আৰু ডাবুল কৰি যোৱাৰ মাজত পাৰ্থক্য আছে হয়ে নাই ব ক কওকচোন
অ', টিপাতো ওলাই নহয় যদি তাই চলাব পাৰে তুমি ইয়াৰ পৰা লৈ
নাজানে নহয় তাই চলাব ভালকে
ৰিকি আহি পালেহি পঠিয়াই দিবা ভাইটি
উম, এতিয়া আহি পালেহিচোন ট্ৰেইন
অ',
লৰাটোহতে সতে মই তাইক কেনেকে নিম এইটো ভয়ে
টমটম এখন লগাই ফোন এটা কৰি দিবলৈ কোৱা।
স টমটম চাব কৈছো ষ্টেচনত জানো কি কৰে। স্কুটিখন চলাই যোৱাতটো আৰু দুটা ডাবুল কৰি অনাতো পাৰ্থক্ আছে নহয়।
সিও আকৌ পৰীক্ষা দিবলৈ গ'লে হে নহলে তাকে পঠিয়াই দিব পাৰিলেহেনে।
অ পৰীক্ষা দিবলৈ কৈছো অ ইয়াত
উম,
ঠিক আছে, হ'ব তেতিয়া দিয়ক দেই-অ-অ-অ
ব বস্তু এটা দেখুৱাম তুমি আহিবাচোন উম হ'ব দিয়া।